অ', কি কৰি আছা? কি কৰি আছা? অ', অ, এ ময়ো। মই এই গা ধুই আহিছো হে।
অ', নেটৱৰ্কৰ কাৰণে নেকি মোৰ কল ৰিচিভ কৰিব কৰাই হোৱা নাই।
হয় নেকি? অ', নেটৱৰ্কৰ কাৰণে হয় দিয়া মই বাহিৰত ওলাই আহিছো যে সেইকাৰণে।
এতিয়া, তুমি কি ঘৰ - চৰ সাৰিলা, আজৰি হ'লা?
আজৰি হ'লো আজৰি হৈ পেলাই গা ধুব গৈছিলো।
অ'।
গা ধুই পেলাই কল এটা আহছিল তাকে ৰিচিভ কৰিলো তাৰ পিছত তোমাৰ টো তোমাক বোলো কৈছিলোঁ তোমাৰ নেটৱৰ্ক নাই নেকি।
অ', জানো কি বা নেটৱৰ্কৰ বহুত অসুবিধা এতিয়া ইয়াত।
হয় দিয়া, গৰমত একে থাকিব নোৱাৰা হৈছোঁ কি হৈছে মানে এলাৰ্জি টাইপ হৈ গৈছে। গৰমত তাকে।
হেৰী উম
চৰবত তৰবত খাবা গৰমত উম, চাহ মানে গাখীৰ চাহ উম, খালোঁ তুমি?
নাই খোৱা খামহে আৰু চাহ নাখাওঁ ইমান মই বেছিকে।
অ', অ', সেইটো ভাল আৰু। চাহ পানি নোখোৱা চাহ পানি নোখোৱাটো ভাল।
ল'ৰা-ছোৱালী পঢ়া এতিয়া কেনেকুৱা?
পঢ়া মানে তেনেকুৱা মানে কি আৰু পঢ়াৰ প্ৰতি চোন ইণ্টাৰেষ্ট নাই অলপ অলপ পঢ়ে আৰু যেতিয়া মন যায়। তাৰ তেতিয়াহে পঢ়িব ইচ্ছা কৰে।
অ'।
মই যদি পঢ়াও বুলি কওঁ তেতিয়া নপঢ়ে সি। সি খালী সি ক'ব লাগিব যে পঢ়িম উম, তোমাৰ?
সৰু হৈ আছে অ', আমাৰ এতিয়া ডাঙৰটো ডাঙৰ ল'ৰাটো পঢ়িব পৰা হৈছে বাৰু নিজে নিজে, বাকী ছোৱালীজনীক স্কুল দিয়া নাই নহয়।
অ', দিয়া নাই নেকি কেইবছৰ হৈছে?
এ চ হোৱা নাই হৈছেহে দিব হোৱা নাই স্কুল।
উম।
ইমান সোনকালে নিদিওঁ সৰুতে অলপ ভালকে বুজক তেতিয়া দিম লাহে লাহে।
হ'লেও দিবা আৰু উম।
অ', ভালে ন'।
উম, বুজিয়ে নাপায় মই ঠিকে দিছোঁ, তই সৰুত দিয়া নাই বহুতে সৰুতে দিব দিছিল। কিন্তু নাই বুজি পোৱা এতিয়া সৰুবোৰ আমাৰ মানে সৰু তাত
অলপ প্ৰয়োজন পৰিলে এটা বস্তু বেছ আগুৱাই দিব দিব লাগে।
উম, নহ'লে নাপায় দেই বুজি আ এতিয়া তাৰ লগৰ কিছুমান সৰু আছে নহয় এ মানে ওপৰৰ টিচাৰ বোৰে ক'লে বুজিয়ে নাপায় খালি খেলিব লাগে।
হয়ো বাৰু খেলাই মেইনে ল'ৰা-ছোৱালীবোৰৰ।
উম, এতিয়া পিছে সেই গৰম যে পৰিছে গৰমত হেৰি কৰিবা তোমালোকে এ মোৰ ছোৱালীহতঁকো গ্লুকন ডি এইবোৰ যে খুৱাই দিবা ও আৰ এছ খুৱাবা। পুৰা গৰম পৰিছে নহয় জানো।
হয়, হয়।
এ হেৰিটো বিশ টকীয়া পেকেত যে বিশ টকীয়া। এ সেইটো খুৱাবা ল'ৰা-ছোৱালীয়ে খাই বহুত ভাল পায়।
অ', মই এই হে গ্লুকন ডি অৰেঞ্জ চ যে সেইটো আনি পেলাই খুৱাওঁ। ৰং থাকিলেহে খায়। এই হেৰি এটা পেকেটত পায়। অ' চৰকাৰ দিয়াতো খাই। এই ৰং নাথাকিলে নাখায় কালাৰটো উঠিলে তেতিয়াহে খায় মানে।
চৰকাৰ দিয়াতো পায় সেই বি বিশটকীয়া সেইটো পেকেট আনিলে একদম আৰু চিঞৰি থাকিব মা ও আৰ এছ খাম, ও আৰ এছ খাম। ও আৰ এছৰ যিটো পেকেট যে বা ও আৰ এছ এল সেইটো গেছ
অ'। সেইটো বন্ধ কৰিলে ত' ব্ৰেণ্ডটোয়ে বন্ধ কৰিলে যিটো ও আৰ এচ এল হেৰিটো এতিয়া ও আৰ এচ এল নাপায় চাবাচোন বেলেগ বেলেগ ব্ৰেণ্ডৰহে পায়। নাপায় নাপায় যোৱা বাৰে বন্ধ কৰিলে, হেৰি আছিল কিবা কেমিকেলৰ কাৰণে অ' ধৰি লোৱা বেমাৰ মানুহকো চবে সেইটোৱে লৈ যায় ন ও আৰ এচ এল ভাল বুলি খোৱাই গে। কিন্তু সেইটো হেৰি নাপায়।
তাকে আৰু সেইটো মানে কি হয় বহুত টেষ্ট কৰে গম পাইছানে আমি ভাবোঁ ভাল নেকি খওঁক। কিবা কিন্তু শক্তি নাপায় চ' যিটো বিশটকীয়া
হেল্ডি একোৱে নহয় বাৰু হয় সেইটো।
উম।
নেমু পানীখিনি ঘৰত খোৱাখিনিয়ে বেষ্ট।
সেইখিনিয়ে ভাল আৰু নেমু ন। গছত লাগি তাৰ পৰা আনা ফ্ৰেচ ফেছে নহয় এইবোৰ কেমিকেল মোৰ মিক্স নাই। তোমাৰ যেনেকে কল্ড ড্ৰিংকচবোৰত কেমিকেল কিমান আছে সেইবোৰে কলেষ্ট্ৰল বহুত বঢ়ায়। উম কল্ড ড্ৰিংক খায় তো ডক্তৰে মানা কৈছে তে উপায় নাই আৰু। একদম কান্দি কান্দি থাকে যে সেইকাৰণে উম আৰু কি হয় নিলে আইচ ক্ৰীমটো আহিলে মই মানে নেদেখিলে ভালে পাওঁ কিবা এটা দি থলেও হ'ল কিন্তু যেতিয়া মানে দেখিব লাগ লাগিবই লাগিবই বেমাৰ খাবই সি আৰু।
আইচ ক্ৰীমৰ এই ডাঙৰ টেমাটো আনি থবা। থৈ পেলা তেতিয়া কমাই কমাই দি থবা কিবা মই এতিয়া সেনেকে আনো কাৰণ খাবই কোনো কাৰণে অ'।
উম মই আনিব লাগিব নহ'লে আৰু আনিলে কেনেকুৱা হয় ই ল'ৰাৰ পৰা থাকিব। একদম ফ্ৰিজ খুলি খুলি খাই গৈ।
অ' মোৰ ফ্ৰিজত তলা চাবিটো আছে নহয় তলা মাৰি থওঁ ভয় খোৱা হ'ল।
কিমান পানী খাই থাকো।
নাই আমাৰ ফ্ৰিজৰ পানীটো ইমান খোৱা নপৰে মানে।
আমাৰ ডা, ই ড্ৰাই ফ্ৰুটচবোৰ আনিলে আমাৰ ইয়াৰ পৰা নাইকিয়া হয়। স্কুলত দি বুলি আনি থও এ শেষ খুব ভাল পায়।
অ' ভালেই বাৰু সেইটো ভাল বস্তু।
কতে আলমণ্ডটো নাখাইছিল এতিয়া কিন্তু আলমণ্ডটোও খোৱা হৈছে সি।
অ', অ'।
কাজু আৰু খিচমিচটো খুব ভাল পায়।
এ এটা সময়ত বেয়া পোৱা হৈ যাব আমাৰ ল'ৰাটোৱে প্ৰথম ভাল পাইছিল। এতিয়া দিলেও নাখায় কিবা জানো তাৰমানে অ অফাৰ দিলো নেকি খাইে কাৰণে প্ৰত্য়েকটো বস্তুতে দি দি দি দি
টিফ টিফিনত কি দিয়া পিছে
টিফিনত এতিয়া দুটা বজাত ছুটি হয় যে ৰুটি তাৰপিছত অ অলপ হেৰিকে দিওঁ আৰু খোৱা বস্তু যাতে পেটটো অলপ ভৰ্তি হয়
আমাৰ আকৌ হেৰিততে হয় নহয় এঘাৰটা পোন্ধৰত চাৰে দ টিফিন টো দিয়ে তাৰপিছত থৈ অলপ খেলিব দিয়ে যে সেই মেগি মেগি নাখায় প্ৰথম কলে মেগি খাম বুলি তাৰ পিছত বোলে নাখায় তাৰপিছত লাগে হ তাক
মানে কিনা বস্তু দিব নোৱাৰি ঘৰত বনাই পেলাইহে দিব লাগিব
টো ভাল নহলে নাই অ মেগী মানে বেলেগক দেখিলে যে কি নাখায় মানে কি লগে লগে খালে ভাল টান হৈ যায় যে উম সাত চাৰে সাতটা মানত বোজাত দিলে টান হৈ যায় নহয় জানো সেইকাৰণে সব
ইহতৰ স্কুলত মানেটৰ বস্ত এক নহব কিনা বস্তু মানে একো নহবই ৰুটি ঘৰত বনোৱা চুজি ঘৰত বনাই যিয়ে নিদিয়া চব খাব দিব কিন্তু সেই এ
আলু ভাজি দিলো এফাল খাই এফাল গুচি আহিলে
অ বুজিয়ে নাপায় ন এতিয়া সৰু হৈ আছে যে ৰুটি ভাজি
মিল্ খালপোৱা সেইটো খাই আৰু ভাল পায় তাৰ বাহিৰে আক যদি ফুডছ দিওঁ তেতিয়া খাব আৰু ফ্ৰুইটছ খাই তাৰ বাহি বেলেগ নাই আৰু
হওক দিয়া এতিয়া সৰু হৈ আছে আৰু অলপ যেনে নহওক খাই থাকিলেই হ'ল আৰু যাতে পুষ্টি পালে হ'লা ন
উ এয়া লৰা হেৰি কি দুটা বজাত ছুটি হয় সেইটো ভাল বাৰু পৰাহে অলপ ভাল হ'ব আৰু এটা ত্ৰিশত দিব তেতিয়া মানে তাক থৈ পেলাই আহিব পাৰিম আৰু
অ অ
এতিয়া আকৌ এঘাৰটা পোন্ধৰতে ছুটি দিয়ে ইফালো নহয় সিফাল নহয়
হয় হয় ৰখি থকাও দিগদাৰ ন নৰখিলেও আকৌ যাব হয় হয় আহি আকৌ যাব হয় হয় আকৌ এতিয়া যেনিবা দু- -টা বজাত হোৱাতে মোৰ ভাল হৈছে দিনটো অলপ মানে এবেলা মান এতিয়া ৰেষ্ট পোৱা হৈছোঁ আৰু
উম উম অ ই ডাঙৰ হৈছে যে
অ লগত এটা থাকেই বাৰু তেওঁ মানে এটাৰ পৰা ৰেষ্ট পাওঁ আৰু
উম এ যে দুষ্ট ই আকৌ
অ
এই দুষ্টটো কমি যায় গৈ বয়সৰ লগে লগে
তাকে ভাবি আছো কেতিয়া কমে কেতিয়া কমে কমিলেতো ভালেই হ'ব অলপ
কমি কমি যায় গ সি ক্লাছ ওৱান মান পালেগৈতো নাইকিয়াই হৈ যাব গৈ থাকিবই কতনো না - -থাকে মানে কমি যায় গ বহুত ভাল হৈছে আমাৰ ই যে অত্যন্ত দুষ্ট অত্যন্ত বুলি কৈছো নহয় কিন্তু নাইকিয়া হৈ গ'ল এতিয়া আছে বাৰু কতনো নাথাকিব।
শান্তিয়ে নাই পোৱা গৰম গৰম ডালহে দিছে সিহে একদম আৰু দিনত টোপনি নাযায়।
অ', আমাৰ সেইটোৱে ভাল দিনত টোপনি যায়।
নাযায় আৰু টোপনি সেই তাক তেনেকেই মানে খেলাই খেলাই থাকে ৰাতি যি মই পৰো-পৰো আৰু টোপনি। এতিয়া স্কুল হয় নেকি স্কু
অ', দুইটা এতিয়া শুইয়ে আছে।
অ', ভালে নহয় সেইটো কাৰণে ফ্ৰী আছা ন' মই আৰু লৰা মোৰ ওচৰত আহি থাকে।
অ', মোৰ মানে ভাল। সিহঁতে শুলে মই নজগালে নুঠেই ছোৱালীজনী তেও অলপ উঠে ল'ৰাটো একদম নুঠে মই মাত দিলেহে উঠিব।
হয় নেকি?
ভাল আৰু তাতে কষ্টও বহুত যে সিহঁতৰ।
কি যেন আমাৰ স্কুলৰ পৰা আহিব এঘাৰটা পোন্ধৰ তাৰপিছত সেই যি ব খেলিব কিবা এটা খালে খাল খাব নাখালে নাই তেনেকৈয়ে থাকিব ৰাতি যেতিয়া কেইটা হ'ব সাতটা বজাৰ পৰা তাৰ টোপনি ধৰিব আৰু।
অ', অলপ দিনত শুৱাবলৈ চেষ্টা কৰিবা আকৌ।
উম। সোনকালে বনাও নহলে উম ভাতকে খুৱাই পেলাই শুৱাই দিও আৰু। যি শুব আকৌ কি হয় আমাৰ টোপনিটো বেলেগ নহয় চাৰিটা মান বজাত আকৌ সাৰ পাব। খাই পেলাই তাৰপিছত আকৌ অলপমান ইফাল সিফাল কৰিব তাৰপিছত আকৌ টোপনি। সেই টোপনি যাব যেতিয়া নটা মান বজাত উঠিব আৰু মানে এতিয়া গৰম বন্ধ বুলি তেনে তাক সোনকালে উঠাই দিও হেৰিটালৈ উঠাবই লগা হয় ছটা মানলৈ।
অ', স্কুল কত থাকিলে ছয়টালৈ উঠাই আহ উঠিব লাগে ন।
খোৱা বোৱা দি পেলাই এনেকে উঠাই পেলাই দিও আৰু।
অ', দিয়া।
ইমান গ দিয়া হ'ব দিয়া মই হেৰি কিবা তাই তাক খুৱাই দিওঁ গৈ। অ', অ' ক কৰিম। ব'লা-ব'লা।